হেল্ল'?
অ'! কোৱাচোন?
অ'! ভণ্টি।
অ'!
ভাল, ভাল ন' তোমাৰ?
অ'! ভালেই। তোমাৰ?
অ'! আছোঁ, আছোঁ, ভালেই আছোঁ।
খোৱা-বোৱা?
গৰমটো কৰিলোঁ, কৰিলোঁ। গৰমটো কেনেকুৱা?
গৰমটো আছে, লিমিটটো অলপ ক্ৰচ হৈ আছে বাৰু।
অ' অ' অ! আমাৰ ইয়াতে, বৰষুণ অহা নাই বাৰু এতিয়া। পুৰা ৰ'দ দিছে। ৰাতিপুৱা উঠি কাপোৰ ধুলোঁ। বহুত, বহুত! কেইটা মানে সপ্তাহৰ কাপোৰ ধুলো।
কি ধোলা?
অঁহ মই ধূ। আমাৰ ভতিজাটো আছে, এ মেচিনতে ধো আৰু হাতেৰেতো নুধোৱেই।
অঁহ।
ধূৱা মানে হেৰি আৰু এনেকুৱা একো নাই আৰু হুহুহু। মেচিনত দি দিওঁ আৰু কাপোৰ গোটেই গাল। তাৰপিছত হেৰি কৰো আৰু কা পোৰ ধুলো, মই আৰু মোৰ ভতিজা লৰাটো।
তাই নকৰে?
হা হা?
তাইকে সৰু কেইমা ডাঙৰ?
সৰু সৰু সৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে?
অ অ।
সিও জানে। সিও থাকিলে তাৰো ধুয়ে, মই বেডশিট- চেডশিট আৰু এসপ্তাহৰ কাপোৰ চব দি দিলো।
উম।
ধুই মেলি হেৰি কৰিলো আৰু শুকাইয়ে যায়।
ঠিকে আছে, যদি দিছে শুকুৱাই যাব।
অ আৰু কি আছিলে আ
অ
এটা কথা আছিলে আমাৰ মইতো তেজপুৰৰ বিষয়ে অলপ কোৱাচোন ক'ত ক'ত ফুৰা ঠাই আছে কি কি তুমি জনাত তাকে পাতো আজি? এটাটো জানো ঊষা - অনিৰুদ্ধ হেৰিটো হয়নে?
অ সেইটো আছে অগ্নিগড়।
ব্ৰিজ দুখন হয় হয় অগ্নিগড়।
উম কল পাৰ্ক আছে চিত্ৰলেখা উদ্যান। গণেশ ঘাট আছে, চিত্ৰলে
গণেশ ঘাটটো শুনিছো হা। চিত্ৰলখা উদ্যানটো শুনিছো, গণেশ ঘাটটোলে মই যোৱা নাই কিন্তু? আৰু এটা মন্দিৰ এটা আছিল যে তাতে?
অ গনেশ মন্দিৰ আছে কিন্তু গণেশ ঘাটতে।
হা হা গণেশ ঘাটত। গণেশ ঘাটটোলৈ যোৱা নাই মই?
তাতেই আছে ওচৰতে লগতে মানে অলপ খালি পিছত জাহাজ ভাট আছে তাৰ ওচৰতে। ৰুদ্ৰ পথ আছে, বামুণী হিলচ আছে বহুত জাগাই আছে।
অ। এনে বহুতে তেজপুৰ ফুৰিব যায়টো আগতে আমাৰ শিৱসাগৰৰ পৰা আহে। ভোমোৰা গুৰি দলং চাই, অগ্নিগড় চাই আৰু ভৈৰৱ মন্দিৰ।
অ।
হয়নে?
অ ভৈৰৱ মন্দিৰ ওচৰত হেৰি তাতেই আছে বাংলী হিচ।
হা হা আৰু মই এনেকে গৈছো। বহুত বাৰ গৈছো কিন্তু ইমান ভিতৰে গোটেইখিনি নাজানো বাৰু। আজিকালিতো এই দোলাবাৰীৰ পৰাতো ডাইৰেক্ট গুচি যায় নহয় গাড়ী?
অ।
অ আগতে এইফালে মিছন চাৰিআলি হৈ যাব লাগে আৰু এনেকেই ভালুক পুং গৈছো, নামেৰি গৈছো। বেছি দূৰ নহয় নহয় বালিপাৰাৰ পৰা।
উম।
উম আৰু আমাৰ ইয়াতে গুৱাহাটীতো আজিকালি ফুৰা ঠাই বুলিবলে বহুত আছে। পৰ্যটকৰ ঠাই হয়নে? চবতকৈতো প্ৰথমে কামাখ্যা মন্দিৰটোৱে আহে।
হয়।
আহিলে চাগে আহা যোৱা চাগে তুমিও?
অ অ যাওঁ।
উম উম আৰু অ আৰু আছে আজিকালি নতুন দ নতুন আৰু এখন দলং বনালে নহয় ব্ৰহ্মপুত্ৰৰ ওপৰত।
অঁ।
উম। আৰু নতুনকে ব্ৰহ্মপুত হয় হয় হয়, নতুন দলং বনালে নেকি।
নতুন দলং নহয় মানে বেৰিজ ষ্টেড বনাইছে আৰু ও - ওপৰ পৰা চাব পাৰিবা মানে ধুনীয়া। ফটো - চটো তোলে ন মানুহ।
মই দেখা নাই এইটো বাৰু? মই যোৱাই নাই ভিতৰ ফালে বহুত দিন? আৰু এইফালে আমাৰ ইয়াতে আৰু বনালে। এই যে নদীৰ পাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ ব্ৰহ্মপুত্ৰ ব্ৰীজ কেইখনমান। মানে পাৰ্ক কেইখনমান বনালে। আৰু চ শ্বহীদ স্মাৰক আছে।
অ।
আৰু চায়ন্স চিটি বিজ্ঞান হেৰি আগতেটো চাইন্স পিজিয়াম আছিলে এতিয়া ছাইন্স চিটি এখন বনালে।
অ মই ধৰ গুৱাহাটী ইমান ঘূৰাই নাই।
কি কলা?
গুৱাহাটী মই ইমান ঘূৰাহে নাই।
অ এই গুৱাহাটীৰ বহুত কেইটা ঠাই বনালে আজিকালি। আৰু ওচৰে পাজৰেৰে প্ৰাকৃতিক সৌন্দৰ্য বুলিবলে আছে খামৰেঙা দ্বীপৰ বিল।
অ অ।
এইকেইটাই আৰু। তোমালোকৰ হা হা মই গোটেইখিনি কৈছো। কিন্তু ই পাৰ্ক বিলাকত বেছি যোৱা নাই? পাৰ্কত ইমান মইওৰ কামো নাথাকে এনে বাহিৰৰ পৰা দেখিছো।
উম।
এই যেনে নদীৰ পাৰত এখন কাছাৰীৰ ওচৰত বনাইছে তাতে সোমাই পোৱা নাই বাৰু মই? আৰু উজান বজাৰত এখন বনাইছে তাতে গৈ পাইছো।
আমাৰ ইয়াতে পাৰ্কত এতিয়া বহুত বস্তু কেইটা বনাইছে ন কেইদিন। কেইদিন হ'ল মানুহ যোৱা হোৱা নাই যাম।
উম আজিকালি বহুত জেগ বহুত ঠাইবিলাকত ধুনীয়াকে সজাই তুলিছে।
এতিয়া মানে বহুত। খেল পানীৰ মাজতে খেলকেইটা আনিছে যে এইটোৱে চাব যাম মানে।
অ। অ মোৰ এনেকে কৰোতে যোৱা মানে কিমান আমাৰ মইতো মেডিচিন কোম্পনীত কাম কৰো হা।
অ
আমাৰ এই কোম্পানীৰে এটা ল'ৰাত তেজপুৰৰ।
অ শুনিছো।
আমাৰ এই কোম্পেনীৰে এটা ল'ৰা তোমালোকৰ মানে আমাৰ কোম্পানীৰ ল'ৰা। অ।
হেল্ল'।
হয়। শুনিছা?
অ কৈ আছো।
এ হে আমাৰ এই কোম্পেনীৰ ল'ৰা এজন তেজপুৰৰ আছিলে তেখেত ঢুকাই থাকিলে।
অহ। ভাগিনো এটা চৰ মাৰিলো।
আহ
ভাগিনীক এটা চৰ মাৰিলো।
সৰু বাচ্ছা নে-
বাচ্ছা মানে দহ বছৰ মান।
অঔ
উস্তাদি কৰে বহু।
গম পাইছো বাচ্ছা বাৰু সেইটো সময়তে ভাল লাগে ডাঙৰ হ'ব তাৰপিছত। এই ৰবি শংকৰ মজুমদাৰ আছিলে নামটো চিনি পাবও পাৰা তোমালোকৰ তাৰে। এই ঢুকাই থাকিলে এ হেৰি বেমাৰ হৈছিলে বোলে পতক কেনে ঢুকাই থাকিলে।
মই চিনি নাপাওঁ।
নাপাবা তুমি নাপাবা ডাঙৰ হয় আৰু আমাতকৈ বয়সত ডাঙৰ বহুত।
আত্চ্ছা
কিন্তু বেয়া লাগিলে আৰু চবৰে শুনি এনেকে মিটিঙে এনেকেতো ইমান চিনি নাপ- অ মিটিঙত লগ পাওঁ। আহে ইয়াতে আমাৰ তাতে বহুত ল'ৰা আছে বাৰু আমাৰ অফিচৰ সেইটো তেজপুৰ হেড কোৱাৰ্টাৰত।
উম
তাকে।
ইমান মানে ফুৰা চুৰা নহয় আৰু আমাৰ ঘৰত-
গম পাইছো গম পাইছো উ উম।
আৰু এতিয়াতো এটাত ভুগি আছে এতিয়াতো আৰু হে নিদিয়া।
উম নাই নাই এইবিলাক ভালকে যত্ন লবা ভাল হৈ যাব।
অ
অলপমান এই হেৰিটো মানে- এইটো বয়সত। চবৰ বয়সতে আৰু অলপ ডিচিপ্লিনত থাকিলে জীৱনটো ভাল হয়।
অ এতিয়াতো কিব-
বেছি সে উচ্ছৃংখল হলে বেয়া হয়, অ। সেইটোৱে আৰু
দুপৰীয়াৰ ৰান্ধিছে কোনে?
দুপৰীয়া আমাৰ সিয়ে ৰান্ধিলে। আমাৰ ভতিজাতটো সি ইমান বিশেষ বনাব নাজানে ভাতটো আৰু দালিটো বহাব জানে। মইতো বইল দালি, ভাত আৰু এইফালে- ডিম বইল কৰিছিলে এনেকে খাইছো আৰু আহি মই ওলাই গৈছিল-
আজি।
ওলাই গৈ হা অলপ আগত। চ এ লগৰবিলাকৰ লগত কথা পাতি আছিলো, চাহ খালো মেলিলো। আমাৰ অফিচৰে এজন দাদা এজন আছে, তেওঁ কলকাতাৰ হৈ ইয়াতে থাকে।
উম।
তেওঁৰ লগত থাকিলো মেলিলো কথা আৰু এজন আহিলে এনেকে বহিলো মেলিলো। আৰু তে এনেকুৱা হৈ গৈছে মানে নতুনকে আহিছে এজন, তেওঁ অসমীয়া ইমান নাজানে ক'ব বেংগলীতে কথা পাতে।
অ।
আৰু মইো শুদ্ধ- অশুদ্ধই পুৰা বেংগলীতে মাৰি দিওঁ।
হিহিহি।
অ তেওঁ বুজি পাই কৈছে বো তোমাৰ ভালে দেখোন ভাল। এই শিকিছো আৰু অলপ চলপ বেলেগকে আমি কথা পাতিম বাৰু এদিন বাৰু। হোৱাটছএপত ফোন কৰিলে। শিকি শিকিছো আৰু জানিব লাগে। থব তাকে ক'ব জানে বে অলপ অলপ বুজি পাওঁ কিন্তু মই ভালকে। মেক্সিমাম বুজি পাওঁ ইমান ঠগিব নোৱাৰে আৰু মানুহে।
হু, এই একেই হয় ন ধৰিব গলে।
এ প্ৰায়েই মই আমি কলকাতাত যাওঁ যে মিটিঙত। তাতে এই দোকানী -চোকানীবিলাকৰ লগতে এনেকে ভাতো দেখোন তথাপি জানে আৰু সি যে নহয় বোলো।
ত মাতে বুজি যায় ন।
হা হা, ঠিক আছে ভণ্টি নহ'লে ৰাখো।
অ অ অ।
উ।